হেল্ল'
হেল্ল'
অ ক
কেনেকুৱা খবৰ খাতি
হ'ব কাতি ভাল দেই এই কিবা অলপ লিখি আছিলো
অ ভোক লগা নাই
ভোক লাগিছে এতিয়া স্কুললৈ যাম গা পা ধুই পেলাই
আহ
তাকে ভাত খাম আৰু এতিয়া
অ
ভাত বনালি নে
বনালো দালি বনালো তাৰ পৰা কচুঠু আনি পেলাই বনালো ভাজি তাৰ পৰা আলু গুটি ভাজিলো মাছ অকণ আছিলে মাছ বনালো হ
অ অ এই তহঁতে আগতে মাছৰুম খেতিবো এতিয়া কৰিছ নে নাই
বেছি নহয় কম পৰিমাণৰ
অ ।
তাকে খেৰ কুটি থোৱা আছে বতৰটো ইমান ভাল নহয় সিজাই পেলাই ৰ'দটো ওলালে অকমান ৰ'দত দিম। বতৰটো। বৰষুণ দি থাকে সেইকাৰণে শুকুৱাব পৰা নাই।
এ কেনেকুৱা বতৰত মানে মাচুমটো কৰিলে ভাল হয়।
কেনেকুৱা বতৰ মানে চব বতৰতে পাৰি কিন্তু ধান খেৰটো সিজাই পেলাই অকমান শুকুৱাব লাগে সেই শুকাবলে অকমান ৰ'দ অকন লাগে।
অহ অ
তেতিয়া ভাল হয় খেৰটো অকমান শুকালে মানে।
তাকে বুজিছোঁ । বাকী এতিয়া খেতি কৰা নাই ন তেতিয়া তহঁতে।
এতিয়া খেতি বন্ধা নাই বান্ধিম আৰু এতিয়া ধান খেৰ সিজাই শুকাব লাগিব। বিজতটো আনি থোৱা আছে।
হয় হয় এই নৰা নৰাৰ পৰাও মানে কৰিব পাৰি নেকি খেতিটো
নৰা পৰাও কৰিব পাৰি নৰা টুৰা টুকুৰকে সৰু সৰু টুকুৰা টুকুকে কাটি পেলাই তাৰ পৰা সিজাব লাগিব সেই খেৰ যেনেকে টুকু টুকুকে কাটিব লাগে তেনেকেই সিজাব লাগিব।
উম
জায পেলাই অকমান ৰ'দত শুকুৱাইহে বান্ধিব পৰা হ'ব একেই খেৰে নৰাই একেই।
অ মানে এতিয়া নৰা আৰু খেৰত ক'ত বেছিকে উৎপাদনটো হয়।
দুইটাতে একে বুলিয়ে ধৰিব পাৰি কাৰণ খেৰতো বনাই চাইছো একেই নৰাটো বনাই চাইছো একেই একেই পাইছোঁ মই বাৰু।
অ অ বুজি পাইছোঁ দে ত ভাত খালিহঁত মানে এনে বনাই হে থৈছোঁ।
ভাত খোৱা নাই খামহে
অ
খাব লাগিব আৰু এতিয়া সময় হৈছে।
ঠিকে আছে বাকী তহঁতৰ ঘৰত খবৰ ভাল।
ভালেই ঘৰত খবৰ ।
একেই আছো তই উম ভাল ভাল।
উম
তাকে খেতি বাতি কৰিছ নে নাই তহঁতে।
খেতিলে ওলাম বুলি ভাবিছোঁ আৰু কঠীয়া পাৰিছে।
অ
কঠীয়া পাৰিছে এতিয়া খেতি কৰিব লাগিব। হাল এচাহ বোৱালে।
হয়
হে তই কি ভাত খোৱা নাই?
নাই নাই ভাত এতিয়ালৈকে খোৱা নাই খাম আৰু অলপ দেৰিকে স্কুললৈও যাব লাগিব গা পা ধোৱা নাই গা পা ধুই পেলাই যাম বুলি ভাবি আছো
অ । স্কুললৈ যাবি তেতিয়া
স্কুললে যাব লাগিব এই কলেজৰ ফালৰ পৰা এটা মানে অনুষ্ঠান দিছিল । যে আমি যিখিনিয়ে পঢ়ি আছো সিহঁতে সৰু সৰু ল'ৰা ছোৱালীবোৰক পঢ়ুৱাবকে লাগিব তাৰ পাছত পঢ়ুৱাই পেলাই আমি দিনটোত কি কি কৰিছো সেইখিনি লিখিব লাগিব তাৰপাছত আকৌ আমি কিমান সময়ত গৈছো কিমান সময়ত বিদ্যালয়ৰ পৰা আহিছো এই গোটেই খিনি ফটো মাৰি পেলাই আকৌ ৰিপৰ্টত দেখুৱাব লাগিব তাৰপিছত যেতিয়া আমাক মানে এনে বিশ দিনৰ প্ৰগ্ৰেম দিছে এশ বিশ ঘণ্টা আমি দৈনিক স্কো ছঘন্টাকে কামটো। কৰি গৈ আছো আৰু তাৰ পাছত যেতিয়া আমি কৰি পেলাই আদায় হ'ব তেতিয়া কলেজলৈ গৈ যাম গৈ পেলাই আমাৰ ডিপাৰ্টমেন্টৰ ছদিক দিমগে। তাৰপা এই ছ অ দি ক আকৌ বুজাব লাগিব যে আমি এইকেই- দুটা দিনত কি কি ক তাৰ ওপৰত এইছ অ দি য়ে আকৌ কুৱেচন- হয়। সেইটোক ভাইভা বুলি কয় আকৌ ভাইে ভ। ভাত আমি কিমান নম্বৰ। নম্ব পাওঁ ৰেপৰ্ত টো পা কিমান নম্বৰ পাওঁ সেইখিনি গোটেই সেই খিনি চাই মেলি পেলাই আমাক নম্বৰ দিব আৰু।
অ অ নম্ব দিব। উম। তাকে আজিকালি যে কি যে তৰিকাবোৰ ওলাইছে কলেজ বিলাকতো।
তাকে এ আগতে যিখিনিয়ে পঢ়িলে সিহঁতক। কাৰণে এনেকুৱা কোনো ব্যৱস্থা নাছিলে মই জনাত।
অ আমিও শুনা নাই বাৰু আজিলৈকে আমিও পঢ়ি মেলি আহিলো সেইবোৰ পোৱা নাই আজিকালি বেলেগ বেলেগ পদ্ধতি ওলাইছে। এতিয়াহে আমি শুনিছো ।আগত ততে এইবিলাক নাই শুনা
অ। আমি এতিয়া মানে এ কলেজৰ ফালৰ পৰা এইটো প্ৰত্যয়েক লৰা ছোৱালীয়ে কৰিব লাগিব বুলি কৈ দিছে বাধ্যতামূলক। তে কি কৰিব মানে ছাত্ৰ ছাত্ৰীসকলে যদিহে আগলে যদি মানে একো নাপায়ো তথাপিতো সিহঁতে মানে ় কাম কৰি খাব পাৰিব তাকে অকল ইনটাৰশ্বিপটো যে মানে তিছিং আছে সেইটো নহয় ইয়াত বিভিন্ন আছে। সম কোনোবাই খেতি বাতি কৰি আহছে কোনোবা চাৰ্টিফিকেট থকা কৃষকৰ গৈ খেতি বাতি কথা শিকিব পাৰিব। ৱ। তাৰ পাছত কেচু সাৰৰ ওপৰত কৰিব পাৰে।
অ তাকে যোনে যিটো ভাবে আৰু সেই এইটোকে কৰিব।
অ যোনে যিটো ভাবে সেইটোৱে আৰু যাৰ তাৰ জৰিয়তে মানে ছাত্ৰ ছাত্ৰীসকলৰ অ জ্ঞানৰ প্ৰসাৰটো বৃদ্ধি হোৱা হ'ব লাগিব আৰু
সেইটোৱে সেইবোৰ কৰিলে মানে অকণ অঁ জ্ঞানটো পাব কথা শিকিব পাৰিব নজনা কথা । বহুতখিনি এনেকুৱা কথা আৰু ভালে কৰিছে চৰকাৰে খুব এইবোৰ উলিয়াই পেলাই ল'ৰা ছোৱালী বিলাকক এডভানস কয়াই আছে
হয়
উম । সুবিধাবোৰ দিছে বহুত খিনি চৰকাৰে
ঠিক আছে তেতিয়া হ'ব দে
উম কৰ পৰা উলালে